নমস্কাৰ।
পিছে,
হে,
কি কৰি আছে?
আছো এনে আপুনি? আপুনি কি কৈ আছে?
মোৰ এই এনেই মোৰ খোজুৱাই খোজুৱাই বহি আছো ফেন তলত গৰম বহুত দিছে,
অ'। এতিয়া ঘৰৰ খবৰ?
ঘৰ খবৰ ভালেই চবে আছে আৰু বাৰু।
উম। ভাইটি খবৰ কেনেকুৱা?
ভালে।
মা হদ ম অকলে।
অ' সব টিপ টপ।
উম। সি পঢ়ি আছো ন ভাইটি
উম। এবাৰ ক্লাছ টেন অ'। তি দিব
অ'। তাৰ পঢ়া কেনেকুৱা চলিছে?
পঢ়া ঠিকে পঢ়া শুনাত চলি আছে আৰু এতিয়াও পঢ়ি আছে বাৰু।
অ'।
আপুনি কি কৰি আছে এতিয়া?
মই ঘৰতে আছো। আপুনি?
মই নহয় কি কৰি আছে এতিয়া? পঢ়া শুনা নাই কিবা যব?
ঘৰতে আছোঁ।
উম।
উম। আপুনি?
মই ঠিকেই আছো, মই আপোনাৰ জব কৰি আছো। প্ৰাইভেট কোম্পানী এটা।
অ'। ময়ো কৰি আছিলো বাৰু।
পুৰা সঁচা কথা নকলেও হ'ব নেকি, আপোনাৰ লগত ফাকি ফুকা দিব পাৰে
অহ। সেইৰি এতিয়া কি বুলি
আপুনি আপুনি নহয়তো এতিয়া বেলেগ হৈ আছে সেইকাৰণে আপুনি অকমান ফাঁকি ফুকাই দিব। কাম চামৰ
সেয়া দিবই লাগিব। নহলে আৰু এইবিলাক নাপামেই আৰু
আৰু ধুনীয়াকে, অ', আৰু ধুনীয়াকে স্কন খক কৰিল
অ', কৰা আছে মই কি বুলি কয় প্ৰথম গৈ গাড়ীত নিলে মোক আপোনাৰ কৈছিলে এনেকুৱা কামৰ কাৰণে। কৰিলো, কোৱা পিছত আকৌ আপোনাৰ তাত বাইক লাগে যে, বাইকখন আকৌ লৈ গলো গ'লো কৰি আছিলোঁ বাৰু এতিয়া
পিছে আপোনাৰ কি বাইক আছে?
মোৰ আপোনাৰ আৰৱণ ফাইভ হৈছে।
অ' হয়
আপোনাৰ?
মোৰ আপোনাৰ হেৰি, মই আপোনাৰ হিমালয়ন ফৰ ফিফটি এখন ললো মাজতে।
অ কেনে এইখন চলাবলে?
এ মজা আৰু টুৰিঙৰ কাৰণে লৈছো মই তোৰ চো মাৰি থাকো তেনেকে ৰাইট চাইড
অ চলাবাৰু কিমান-কিমান মান দিয়ে মাইলেজ।
মাইলেজ ওলাই। হাইৱে টুৱেণ্টি ফাইভ। থাৰ্টি ভটৰট উলিয়াই দিয়ে।
অহ
পিছত এতিয়া মই জি এছ এখন ল'ম চাগে বি এম ডাব্লিউ।
অহ মোৰ টেনাখন আছে বাৰু।
খাকি
কেনাৰখন এতিয়া তোমাৰ কি বুলি কয় চাই হেৰি ডিলে ডিলত আছে মানে।
হয়
হেল্ল'
হেল্ল' অ শুনি আছো কওক।
তেনাখন বোলো দিলাৰ আছে চাৰ্বি শিঙত। এইখন এক নম্বৰ গেট কিমান উঠে জানে?
কি মান?
এশ ছিক্সটি প্লাছ উঠি যায়।
ওৱান চছেভেন্টি উঠে বোলা। আৰু ছিক্সিন নাইনটি টপ। সই
সে এইখন আচিতকৈ বহুতেই পিকআপ আছে।
নহয়-নহয় এনে কথাটো কৈছো আৰ চি আৰ চি থি নাইনটি টপ স্পীড আউট তেন আৰ
অহ-অহ-অহ সিমানেই বাৰু
উম, কোনটো কোন চন কোনটো মডেল আছে আপোনাৰ তাত?
এ টুৱেণ্টি ফৰ মডেলটো।
কিবা বেয়া হৈ আছে দলা তছে কৈছে যে।
এ কি বুলি কয় এই টায়াৰটো সলাবলৈ দিয়া আছে টায়াৰটো পদক কৰি নাহে যে।
উম পাৰ্ট বিলাক টাই লাগে বহুত বেয়া চুপাৰ বাইকৰ কোম্পানী বিলাক।
তাইতো যিহে দাম আৰু উম তাইটো যদি। যিহে দাম আৰু।
মই এই থাৰ্টিন হাড্ৰেড খন ল'ম চাগে অহা মাহ মানত।
অহ। মই অকণ ভাবি আছো বাৰু।
তেছ ডাইভটো ললো কি বঢ়িয়া লাগে চলাই মই আকৌ টুৰিং বাইক বিলাক ভাল পাওঁ। স্পৰ্ট বাইকৰ মোৰ হাত চাত বডি পেইন কৰে।
তেনে ময় এখন লৈ লও নেকি? অফৰ্ডিং বেগ দুটাই একেলগে যাম।
উম, এ টি ভি এ টি ভি বাইক বিলাক ভাল দৌৰাই। তুুলিং কৰিবলৈ অহা।
অ', মই অ', কে টি এম মই এখন ল'ব লাগিব ৰসা। টো
এ, কে টি এমৰ কে টি এমৰ কাম নাই। হেৰি আমাৰ আপোনাৰ, এই ইমান কম দামী বাইক লয় নেকি।
অ', তেনেহ'লে কি বুলি বি এম ডাব্লিউ এইখন, থাৰ্টিন হান্দ্ৰেদ নে কিবা এখন আছিল নহয়?
উম, এখন নতুনকে ওলাইছে। টোৱেলভ ফিফটিখন আপডেট কৰি এতিয়া থাৰ্তিন হান্দ্ৰেডখন উলাল।
অ', সেইখন ল'লে পিছে বেয়া হ'ব নেকি?
এ, মজা মই সেইখন অহা মাহত ল'ম আকৌ, মই টেষ্ট ড্ৰাইভ লৈ আহিছোঁ সেইদিনাখন।
অ'। অ', সিখনে ন'
উম।
উম।
ভাল চবখন মই টেষ্ট ড্ৰাইভ ললো আৰু তেনাখন আপোনাৰ মাইলেছ কিমান দ এবাৰ চলাব লাগিব মই লগ পালে দিব চোন না, চেকা টেকা লগোৱাৰ পিছত
হ'ব হ'ব তোমাৰ এইখন চলালে তুমি নিদিওঁ বুলি ক'বা নহয় মোক। সেইটোহে এতিয়া বেয়া হ'ব কথাটো।
কি অ', ইমান মজা নেকি?
এ ধেৰ কিবা কিবি লগোৱা আছে।
মই মাজতে আছো খাই ব চুপাৰ বাইক হাজাৰ চি চি।
সেইটোৱে ফিল্ডটোৱে বেলেগ না আছো
উম, মইখন মাজতে স্পৰ্ট বাইক চাইছিলো বাৰু আপোনাৰ। সেই দুগাতি পেনিগেলে ভি ফ'ৰখন ৰঙা খন
সেইখনতো মজা আৰু সেইখনো মজা বাইক।
লালপাৰী।
উম, মই এখন ভাবি আছোঁ এইকিনতে ল'ম বাৰু।
উম, কাৰ চাৰ কি আছে আপোনাৰ তাত?
কাৰ আপোনাৰ ভাড়া আছে, স্কপিঅ এন আছে।
অ'।
উম।
ঠিকে আছে ন। এনখান কেনে চলাই ভ ভালে নে? মই আপোনাৰ জিপ ৰেংলাৰখন ল'ম চাগে।
অ' মোৰো তোমাৰ এইখন স্কপিনখন এটা আঙুলিয়ে কাটিব পাৰি।
উম, বহুত ধুনীয়া হেডেলডাল ন'?
উম, ভাওনাখন আৰু সেইখনত পুৰা মোডিফাই, একজছ-চেকজছ চলো আছে। সেইফালদি মানে গ'লেই চবে ঘূৰি চাব লাগে আৰু। নায়েই মানে আমাৰ এনেকুৱাত মোৰ নিচিনা ভাওনাখন।
উম, উম, উম।
ফেন এখন তই ব্লেক লৈছো, পৰম
মই বনাই থৈছো তোক মোৰ পৌৰখন যে।
উম।
অঁ।
এক পিচ অল ইণ্ডিয়া। ওৱান পিচ আছে এনেকা।
যাম দুখনে এখন-এখন লৈ।
অ'।
উম, আপুনি কোনখন লৈ আহিব?
মই এই এইখন চাৰপ্ৰাইজ দিম দিয়ক আপোনাক সেইদিনাখন।
অ' মই এইখন লৈ যাম দিয়ক মজা এখন, আপুনি দেখি মুখ মেল খাই যাব।
মোৰ ডিফেণ্ডাৰ এখনো আছে, চকাকেইটা বেয়া হৈ আছে, পামচাৰ। পাম সদায় দি দি আহো। পামে গুচি যায়।
পিছে হেৰি
বৰ প্ৰব্লেম দিব লৈছে মোৰ ডিফেণ ফেণ্ডাৰ খনে।
অ' মোৰ কথা এটা গম পায় নেপায়? মোৰ আপোনাৰ শ'ৰুম আছে, পাঁচটা মান গাড়ী বাইকৰ আপুনি গম পায় নে নাপায়?
আ'হ, মাজতে শুনিছিলো বাৰু এই লগৰ এজনে কৈছিলে।
অ' কি, কি, কি কৈছে?
নাই, এই দিলা ল ললে বুলি এনেকা
দিলাই নহয়, চ্বৰুমেই লৈ লৈছো।
কি কোম্পানী?
আপোনাৰ কাগজ আছে বি এম ডব্লিউ আছে, তাৰছত ইয়ামাৰ আছে।
সেইকাৰণে আপুনি তেনাৰখন লোৱাৰ কথা কৈছিলে ন?
অঁ, তেনে মানে মই মানে কাওয়াসাকি সলায়ে থাকো মানে এখন এখনকে চলাই থাকো।
আপুনি বেয়া নাপায় যদি এইজটো সন্মুখ দিব চো
খন চলাই মোৰ কি বুলি কয় এখন বাঁহাতৰ খেল হৈ গ'ল আৰু মানে এখন ছাইকেল চলোৱা নিচিনা চলাও মই।
হয় বহুত পাৱাৰ চাগে ন সেইখনৰ
নোৱাৰেই মোৰ লগত কোনো।
কি কয়
উম। মই মানে প্ৰিয় প্লেয়াৰ এই আগাৰ
বেলেগ
উম এই তুমি মোৰ লগত এদিন বহিবাচোন তুমি
নাই নাই চুপাৰ বাইকৰ পিছফালে বহিব বহুত ভয় লাগে। বহুত স্পীড আপুনি হায়ষ্ট কিমান মাৰিছে টপ
মই থ্ৰী ফৰ্টি নাইন।
অ'।
উম। চুলিও মাৰোঁ।
উম, উম।
আপুনি জানে নে নাই?
উলিমাৰ আপোনাৰ শিকা নাই ভয় লাগে। পৰি যাম বুলি গিয়াৰ চিয়াৰ পিন্ধিয়ে লওঁ তেনেও অকণমান ভয় ফিল তো আহে।
হ'ব মোৰ ওচৰত আহিবা মই শিকাই দিম।
অঁ এদিন খনো দেখাবচোন আপুনাৰ।
অঁ, অঁ হ'ব বাৰু। ইষ্ট্ৰি খন ভাল পোবা ন তুমি?
অঁ সেইখন এইবাৰ সেইখনেই ল'ম চাগে।
অঁ, এ হ'ব মোৰ তাতে আছে নহয় মই মোৰ কথা কৈ লৈ গুচি যাবা শ্ব'ৰুমৰ পৰা।
অঁ, অঁ-অঁ। ঠিকে আছে দিয়া কেতিয়াবা চলাব মন গলে আনিম, উম। আপুনি এটা হেল্প কৰিব নি?
কওক
মানে মোক পইচা কেইটামান দৰকাৰ আছিলে গোটাইছিলো অলপ এ এম পঢ়িলে মানে বাৰ্থডে এটা আছিলে ভাইটি ছাৰপ্ৰাইজ যি বোলো গাড়ী এখন বুক কৰিছিলো অলপমান কমি গৈছে পইচা
অ এনেই শ্ব'ৰুমটো যদি ক'ব পৰা মই তেতিয়া আছেই মোৰ শ্ব'ৰুম কেইটামান কোনখন আগত তোমাৰ গাড়ী লাগে বা
গিনি ওৰোছ খনো চাই আছিলো সেই বুকিং কৰিলো বাৰু আপোনাৰ পৰহিলে ডেলিভাৰী চিনাকি আছিলে আপোনাৰ
শ্বৰোম
মই বুকিং কৰি থৈ আছো আপোনাৰ আপোনাৰ বুলি নাজানো আপোনোৰ মেনেজ যাৰ নাম কোৱা নাই ক মালিকৰ
অ আপুনি সোধাই নাই মোক এ সুধিলেহে কব
মই ইমান এটা গম নাপাওঁ ন
হ'ব আপুনি কিমান দি বুক কিঙ কৰিছিলে মই পইচাটো ৰিটাৰণ কৰি দিম
আপোন দিছিলো মই দেৰ। কোটিমান দিলোঁ
উম হ'ব আৰু মই দুই কোটি দি দিম।
অ ' অ ' হ'ব।
অ'
পিছে পঢ়িলে ফ্ৰি আছে নাই আপুনি।
এ মই ফ্ৰিয়ে আছো বাৰু এই কেইদিন।
অ' পৰহিকে আহিব অ' আৰু এখন গাড়ী চাইছো। ডুবাই ডুবাই পালো বুলি।
অ'
এই চুপ চোপ্ৰা এম কে ফৰখন।
অ '
বহুত ভাল লাগে বে চাউণ্ড দুটা।
অ' সেইখন মই বাৰু চেষ্টা চলাই আছো বাৰু লবলৈ কিন্তু মই ললে গাড়ী নলওঁ মানে মই শ্ব'ৰুমেই ল'ম মানে এখন।
মই ইমান গাড়ী লগা নাই বয় খন হ'লেই হ'ল। চাউণ্ডটো মানে পুৰা ফুড চিষ্টেম এক্সেস লগাই ললে হ'ল দিয়ে যে চোপাৰখনে ভাল লাগে।
তুমি মোৰ ভাওনা শুনাব চাউডটো শুনিবাচোন একজেচ ষ্টাৰ্ট কৰিলে তুমি পাগল হৈ যাবা।
কি কয়।
এক গোটেই একে গপ গপাই থাকে
কিহৰ একজেচটো